শুনিছ নে?
অ শুনিছো শুনিছো।
কি কৰি আছ?
এ এনেই এই মাথাউৰি কাণলে আহিছিলো, মাথাউাৰৰি কাণতে এনেকে হাতী এটা বান্ধি থোৱা আছে সেইটো চালো। এনেয় আহিছিলো মানে বতৰ বেয়া বতৰ বহুত বেয়া, ৰাতিপুৱা সেয়া অলপ ৰাতিপোৱাতো বহুত ৰ'দ দিলে তাৰপিছত কথা নাই বতৰা নাই বতৰটো বেয়া কৰিলে মানে ইমানেই বৰষুণ হ'ল ইমানেই বৰষুণ হ'ল নহয়
উ ইয়াত ৰাতিপুৱা পৰাই বৰষুণ।
অ
একদম পুৰা ধাৰষাৰ বৰষুণ আৰু কৈছো নহয়। এইবাৰ মানে বানপানী আহিব যোনহে লাগিছে দেই
অঁ তাকে বানপানী আহিবই চাগে যি একেবাৰে এনেকে যদি বৰষু ণ হবলৈ হয়, আহি
উম বাকী ভাল খবৰ খাতি আছো আৰু ঠিকে থাকে
আছো আও বুলি কলে কেনেকে হব ভাল বেয়া কিবা এটা ক ভাল ন আমাৰহে বেয়া আও তোৰ ভালেই হ'ব এনে আও ময়ো সেই কব লাগে কাৰণে কৈ দিলো
বাকী খোৱা বোৱা
খোৱা বোৱা মানে কি হেৰি কৰিলো বাৰু দুপৰীয়া সজটো হ'ল এতিয়া সন্ধিয়া প্ৰাৰ্থনা কৰি মেলি লম। তাকে ঘৰবোৰ পোৱাগেই নাই এ আহি আছিলো আমি। ভাইটি দুটাৰ লগত।
অঁ মই সেই ভাত কেইটামান খালো তাৰপৰা আকৌ এইকেইদিন পুৰা মানে বনাইছোঁ আৰু দেই ইটো সিটো বস্তু খোৱা বোৱা মানে ঢেৰ ব্যয়ঞ্জন বনাইছো আৰু
অঁ আৰু তই বনোৱাত ভালেই এনিওঁ।।
কৰা বনাইছো।
বনোৱাত ভাল যেতিয়া। ত ক থাকিব পাওঁ ম' বনালেহে গৰম পানী গৈ কিবা হয়গে চাহ গৈ কিবা হয়গৈ
হেৰিয় তই পনীৰ কেনেকে বনাই সুধিছিলি নহয় পাৰিলি নে
সেই কি বনালো আৰু কালি সেইখিনি
নহ পনিৰটোতো নিকিনাকে ঘৰতওঁ বনাব পাৰা নহয়
পাৰো কিন্তু আমাৰ ইয়াতে মানে আছেই বেলেগৰ ঘৰত আছেই মই নিজে কপানো বনাম নিজে বনাবলৈ সময় নহয় বেলেগৰ পৰা আনি বনালো কিন্তু কিবা হ'ল খাবলৈ বেয়া ইমানো বেয়া হোৱা নাই ধৰাবিআৰু
কি আকৌ আৰু কি বুলি কয় উ তহঁতো সেই কাষৰ ঘৰত হেই নাই জানো গাখীৰ নাই জানো ব মুৰ্গে নহয় অ এনেওতো চাগে কেতিয়াবা এ ন বাঢ়েই
অ বাহেটো ভালে লাগে ইমানকে চিকিল থাকিলে বাকী?
ধুনীয়াকৈ কেৰাহী দি পগাবি প্ৰথমে তাতে নেমু টেঙা তই গাখীৰৰ পৰিমমানটো চাই ল'বি কিমানতটো হয় চাহ একাপ পেলাই একদম নেমুটেঙা দি দিবি চেপি দ বিমান এ তাত তাপা
কি গাখীৰটো হেপিব লাগে?
অ মানে' প্ৰথমে গাখীৰটো এনেকে উতলাবি। তাৰপিছতে অলপ টাইম মানে, গৰম হোৱাৰ পিছত আৰু।
উম!
তাতে নেমু দি দিবি। নেমু দিয়াৰ পিছত। এই তোৰ অকণমান দেৰি পিছত তোৰ উতলটো আহিব। অহাৰ পিছত এনেকে গোট বান্ধি যাব।
গোট বান্ধি যাব অ' অ'।
কাপোৰ এখন ল'বি। কাপোৰ খনত ধুনীয়াকে সেই, মানে গোটা হৈয়ে যাব। অঁ পৰিষ্কাৰ কাপোৰ আৰু। কাৰণ সেইখিনিটো বয়ে লাগিব ন, অ', তাৰপিছত সেইখিনি আনি পেলাই ধুনীয়াকে, আৰু খালি মানে যিটো বান্ধোনতটো দিবি। গোটেই বস্তু খিনি মানে, কাপোৰটো, এনেকে, অ কাপোৰটো মানে ধুনীয়াকে এনেকে মেৰিয়া পেলাই বস্তুযে এনেক ৰাখিবি নহয় বাৰে ধুনিয়াকে বান্ধোনটো দি তাৰপিছত তাতে তিনি ঘন্টামান সময়ত থৈ দিবি। তাৰপৰা তুমি তাকে পনীৰ আকৃতি ল'ব, হেৰিয়ে হ'ব নহয়, মানে, বস্তুটো গোটা হৈ থাকিব। নিজেত কটাটো মানে পনীৰ আকৃতিত কাটিবি আৰু।
অ' এইটো মই ভিডিঅ' এটা দেখিছিলোঁ, কিবা এনেকে, তাৰপিছতে যে কিবা এনেকে, মানে বাকচ গতে যে এনেকে
অ'! অ'! উম! তাৰপিছতেই তই হেৰি, তেলত দিও খাব পাৰ, নহলে আকৌ তই মতৰৰ ঘুগুনি লগত খা
নহয়, নহয় মই হেৰিটো জানোঁ। ভাজি পেলাই তেনেকে বনোৱা হেৰি এইটো জানোঁ, যে এনেকে ভাজি পেলাই যে এনেকে হেৰিতো টো খাই তোৰ এইটো, এ পকৰী টাইপ যে বনাই খায় সেইটো। সেইটো জানোঁ! সেইটো মানে বনাইছোঁ নহয় আগতে।
অ'হ!
কিন্তু এই হেৰিকে বনাব নাজানোঁ আক। খালি মটৰ আছিলে মটৰ দি কিবা দি যে বনাই এনেকে
অ অ পা পাৰিবি একো নহয়, আৰু সেই আকৌ তই মাছ আনিলে মাছ তইতো সদায় প্ৰায় তই ভাজিয়ে খাই থাক। তাতকে এটা কাম কৰিবি ধুনীয়াকে আমলখি নহ'বা অমৰাৰ লগতো তেনেকে খাব পাৰ নহ'লে মানিমুনিৰ লগত। নহ'লে আকৌ এই স চাঙৈ টেঙা, চাঙৈ টেঙা খিনি যদি বা টেঙা নহ'লে মানিমুনি সেই দুটাও খাই ভাল লাগে।
এ হ'লেও মোৰ মাছ খোৱাত ইমান হেৰি নাই, মন নাই পনীৰোহে মই বনাব পৰা নাছিলো।
তো ভাজি খাই থাক যে সেইটো কাৰণে কৈছো।
সেইটো বাও হব ৰ, সেইটো আও সেইটো জ্ঞান নিদিবি আও এতিয়া
খালে মানে তোৰ অকণ প্ৰটিন চটিনো পাবি
অ সেইটো বাও হয়। এ ভাজি খালে চব বস্তুৱে বেয়া কিন্তু, দু মই আজিহে খাঁও আক চব
উম
হেইৰিটো এই ৰচুন এইটো যে মটৰ দি যে বনাই সেইটো পনিৰ দৰে সেইটো জান নাই?
মটৰ দি বনাবলে তো আও মানে প্ৰথমে ঘূগুনীতোহে ঘূগুনী বনাবলৈ তাপা মটৰ খিন ধুনীয়াকে
অ এই সেউজীয়া ম সেউজীয়া মটৰটো বনালে বেছি ভাল হয় নাই বাৰু?
অ মই সেউজীয়াত ইমান হেৰি নাপাওঁ মই হালধীয়াটোহে ভাল লাগে।
অ কিন্তু মই আকৌ মাজতে খাইছিলো। এই ক'ত খাইছিলো জানো, কাজিৰঙা যাওঁতে খাইছিলো নেকি, তাৰ বাটতে এই হেৰি আকৌ সেইটো সেইটো বৰ বেলেগ ধৰণে বনাইছিল। ছিলে কিবা আলু টুৰা গোটা গোটাকে আলু দিছিলে, আকৌ হেৰিও দিছিলে এইটো
এইবোৰ বেলেগ যে বনোৱা ব ব্যঞ্জন বোৰ বেলেগ নহয় জানো?
সেইটোও নহয় কিছুমানে মোক ভাল লাগিছিলে সেইটো সেই ইমানে ভাল লাগিছে নহয়,
অ এনেই তাত যদি মানে হালধীয়াটো, হেৰিয়াত যদি খাও তেতিয়া মানে খালি মানে মটৰ হেৰিটো তোৰ ঘুগুনিটো হবলৈ বহুত। মটৰটো প্ৰথমে মানে যেতিয়া সিজাবি ন সিজাতে বহুতকেইটা হুইচেল দিব দিবি।
কোনটো কোনটো এই হালধীয়া মটৰটো।
নে পথক ফটককে নিহিজে তোৰ পাঁচটা ছটা হৈছে। দিলেও নিহিজে। মানে সেইটো বহুতকেইটা হুইেল দিবি তাৰপিছতে সিজা পিছতে মটৰ খিনি উলিয়াই তাৰপা কেৰাহীত ধুনীয়াকে তেল দিবি। উম মছলা কিবা কিবি দিবি। আদা নহৰু দি তাৰপিছতে অৱ আলুও কাটি দিব পাৰব। আলু মানে মটৰ খিনিৰ লগতে সিজাই দি দিবি আওঁ। তাৰ পিছত আকৌ ধুনীয়াকে।
নহয় মই ক মই কালি তেনেকেই বনাইছিলো কিন্তু। কি হ'ল মানে বনাই থাকোতে। মই কিটো কিমান পৰিমে দিবি। কব লাগে নাজানো যে। সেইকাৰণে দিয়াতো অকণমান খেলি মেলি হৈ গ'ল মই আলু বেছি দি দিলো জোখতকে বেছি দিলো মানে আলু। হেৰিটো যিমান জোখত দিব লাগে তাতকে বহুত হৈ গৈ মো আলু পিছত আলু মই ভাঙিও দিলো মানে পুৰা গুৰি কৰি কৰি। তাৰপিছত এই পনীৰ খু ত মানে তই এই মই ঘুগুনি। খোৱা নিচিনা বেছি হ'ল
তাতকে ত পনীৰটো ভাজি খোৱা হলেই ভাল হৈছিলে
অ সেইটোৱে কালি কিবা নষ্ট হোৱা নি
উ বস্তু এ হ'ব তহতো বনাব নাজানোচোন বনাব শিকিছহে। একো নহয়
সেইটো য়ে ত আজি অক অকমান কালি আকৌ বহুত আনিছিলো নহয় মই। ৰূপমা ইমান নাজানিল কাৰণে সৰহকেও লৈ আহিলো সেই সহ লৈ এতিয়া তাৰে হেৰিতটো ত এইটো অলপ অকমান বাকী ৰৈ গ'ল নহয় সেইখিনি আজি এতিয়া বনাম আৰু ৰাতি
এনেই তই এই কল বাকলি মানে। কাচকলটো যে কাচকলপ
নাই খোৱা সেইটো খাই নেকি
কিমান ধুনীয়া লাগে নহৰু অকণ নহৰু এটা দি দিবি
অ
প্ৰসাদৰ প্ৰসাদৰ চাটনি যেনেকুৱা লাগে তেনে কেঁচাটো কেঁচাৰ যিটো কাচকল কাচকলটো এ তেনেকে ধুনীয়াকে ধুই পেলাই একদম চাটনি কৰা নিচিনে কৰি দিলেই হ'ল আৰু তাত
বা কেঁচা বাকলি চাতনি খাব পাইনে কাচকলৰ ত কি খওঁ নেকি?
আছোঁ
অ মই সেইটো খাই পোৱা নাই আকৌ হ নহয় মই হেৰিটো ৰঙালাউ বাকলি হেইটো। খাই পাই আহিছো কিন্তু চাটনিটো আৰু সেইটো ভাজি খাইও পাইছো ৰঙালাউ কিন্তু এই হেৰিৰ খাই পোৱা নাই আক
ভাল কি বাৰ গৰম দিনত একদম চবৰে ভাল লগা আৰু দালিত দি যে খাই যে
অ কঠাল গুটি কঠালটোও খাবলৈ ভাল কঠাল গুটিও খাব ক'লে ভাল আৰু
কঠাল গুটি আৰু দালিত আৰু তোৰ মাটিমাহৰ লগত দিব লাগে এ খাৰটো নহয় এইটো লগত মানে
এই সেইটোৱে শুন শুন শুন কঁঠাল গুটি সেইটো খেলি নাই কঁঠাল গুট ত ভাজি খালেও খাব পা পুৰি খালেও খাব পাও চব ধৰণেই পাৰি আৰু কিন্তু এই হেৰিটো খাবলৈ ভাল হয় বাৰু দেই এই এনেকে মাটিমাহৰ লগত সেইটো অলপ বেলেগ হোৱাত হয় আৰু
উম
উম
খাও বুলিলে আমাৰ গম পোৱা নাই বহু বস্তুৱে আছে। মানে জুতি বুতি লগাই খালি মানে আজিকালি আৰু মানুহৰ সময়। নাই
এইটোৱে সময় নাই এই সময় নাই মানে কি কৰো আৰু এনেহে সময় নাই সময় নাইকে সময়ো বেছিহে
ৰুটি লগাই লগাই খাওঁ বুলে ধেৰী আছে।
অ সেইটোতো খাম বুলি বহুত কিবা কিবি আছে
এতিয়া মইতো আমলখি এ মাছেৰে বনোৱা তাৰপিছত আকৌ। অমৰা বনোৱাই এই অ মাছৰ জোল বনাব পাৰে ম সাকহঁতে আমাৰ ঘৰত মানে তোৰ বহু বিভিন্ন ধৰণৰ বনাই থাকে অমৰাদি বনাই
অ অমৰাদি বা খাইছো খাবলৈ ভাল। অ ৰ চোন ৰ ৰ মোক হেৰি কৰিবলৈ মাতিলেই পৰ্থনা কৰিব হলে। প্ৰাৰ্থনা কৰিব হ'লেই হ'ব ৰ
অ অ দে দে হ'ব বাৰু অ অ হ'ব হ'ব
অ